এনে আছিলো। তুমি?
মইয়ো এনেই আছোঁ ৰবা।
হয় নেকি, ভাত খালা?
উম, নাই খোৱা ৰ'বা। তুমি খালা?
নাই খোৱা হোৱাই নাই বনোৱা বনাই আছে মায়ে।
অ' হয় নেকি?
হয়, কিবা কাম আছিলে নেকি?
নাই মই এনে কথা পাতোঁ বুলি অকমান ফোন মাৰিলো।
অ' হয় নেকি? কোৱাচোন।
এনেই। অকমান কথা পাতো বুলি, কিবা-কিবি বিষয় বিহুৰ ওপৰতে পাতো নেকি।
আহ। ঠিক আছে, পাতিব বিহুৰ বিষয়ে।
তুমি এনে কি কি জানা বিহুৰ কথা?
বিহুৰ কথা জানো কিছুমান কথা আৰু যেনে তোমাৰ মানে বিহু কেই প্ৰকাৰৰ হয় বা মানে কোনটো বিহুত মানে কি মানে বিহুত ভাগ কেইটা কি কি কৰিব লাগে সেইটো জানো আৰু
তথাপিও তুমি মোক অলপমান কৈ দিবাচোন কিছুমান কথা
অ অ এটো হয় বাৰু
হয়
এনে তুমি ৰঙালী বিহুৰ কথা জান মানে বিহুকেইটা জানা নে নাই
অ বিহুত জানো বিহুত তিনিটা বুলি জানো দিয়া তোমাৰ ৰঙালী বিহু তাৰ পিছত অ কঙালী বিহু আৰু ভোগালী বিহু
হয় হয় আহ ৰঙালী বিহুৰ কথা তুমি এনে তুমি যিখিনি জানা সেইখিনিয়ে কোৱাচোন
হয় ঠিক আছে দিয়া মানে এইটো তোমাৰ চতৰ শেষ আৰু বহাগৰ প্ৰথম সপ্তাহ মানে পালন কৰা হয় ৰঙালী বিহু মানে ৰঙালী বিহুক বহাগী মানে বহাগ বিহু বুলিয়ে কোৱা হয় সি সিদিনা মানে তোমাৰ বহু অ মানে বিহু ৰঙালী বিহু বহুত ভাগৰে আছে সাট টা ভাগত আছে কিন্তু মানে তাৰে মই কিছুমানে জানো যেনে তোমাৰ প্ৰথমত হয় গৰু বিহু গৰু বিহুৰ দিনা তোমাক মানে গৰু বিলাকক গা ধুৱাই বা লাও বেঙেনাই দি তোমাক মানে গা গা পা ধুৱাই কিনে মানে সেনেকুৱা লাও বেঙেনা দিয়ে গা পা ধুৱাই কিনে আৰু অ কি কয় এনেকুৱা টাইপৰ আৰু আৰু ছেকেণ্ড দিনা তোমাৰ মানুহ মানে দ্বিতীয় তোমাৰ মানুহ বিহু হয় য'ত তোমাৰ ডাঙৰে সৰু মানে বিহুৱান দিয়ে আৰু সৰু বিলাকে ডাঙৰ বিলাকক ভৰি চুৱে আৰু তোমাৰ ডেকা গাভৰু বিলাকে গধূলি হলে মানে ঘৰে- ঘৰে নাচি বা হুঁচৰি গায়।
উ অ' আমি যিখিনি কথা জান নাইছিলো সজ অ' জানাইচোন জান লাগতেখিনি। এতিয়াবা বিহুৰ টাইমৰ এৰকে গাঁৱত ৰাই
উম, নাই যায় পোৱা নাই মোৰ গাঁৱত এনেকুৱা বিহু সময় যোৱাই নহয় গাঁৱত, নাই নাই নাই যোৱা তুমি - তুমি গৈছা?
মোৰ মইতো মাজে সময় এনেকে যাই থাকো বেছিভাগ বিহুত যিহেতু আমাৰ বেছিকৈ আমাৰ বিদ্য পাতা হয় কিন্তু আৰু মানে গাঁৱৰ এটা মানে ভাল লগাকে পাতা নহয় আৰু। এক
হয় তুমি একদম ঠিক হ
ভাল লাগে মোৰ।
যাই পোৱা নাই দেই গাঁৱত মানে বিহু দিনা, মানে ক বহুত শুনিছো গাঁৱৰ বিহু কিন্তু টো মই আজিলৈকে যাই পোৱা নাই চহৰতেও যি বিহু চুৱা সেইটোয়ে আৰু তুমি পিছে গৈছা নেকি যদি যদি গৈছা মোক অলপ ক'বা নেকি মানে গাঁৱৰ বিহু কেনেকুৱা হয় বা
হয়। মই যোৱা বছৰটো মই কঙালী বিহুৰ টাইমত গৈছিলোঁ আৰু মানে। গাঁৱত তেতিয়া মানে আৰু তুমিতটো জানাই কঙালী বিহুত ইমান এটা একো কৰা নহয়। মই কিন্তু বহুত খিনি মানে যোনখিনি কথা শিকিব লাগে আৰু খিনি দেখিছিলো কাৰণ এতিয়া আমাৰ চ চহৰতো এনেকুৱা পথাৰ চথাৰ একো ন নায়ে বা তো আমাৰ এনেকুৱা গাওঁ অঞ্চলত যোনটো খেতি খেতিৰ কাৰণে ভাল খেতিটো- খেতিৰ ভাল হ'বৰ কাৰণে আমাৰ পথাৰত আকাশ ব জ্বলোৱা হয় আৰু এনেকৈ মানে আহ ঘৰৰে চোতালত ভ এ মানে তাত তুলসী এজোপা জু মানে ৰুই পেলাই তাতে দিয়া হয় আৰু এনেকুৱা শৰাই দিয়া হয় এনেকুৱা ধে বিভিন্ন ধৰণে পালন কৰা হয় আৰু কিন্তু ইফালে আহ কাতি মাহত এ এইটো বিহু পালন কৰা হয়। এইটো কঙালী বিহু বুলি কোৱা হয়। কাৰণ এই সময়ত মানে আহ পথাৰত ধান থাকে কিন্তু আমাৰ ভঁৰালত যোনটো শস্যটো থাকে ন! সেইটো নাথাকে প্ৰায় একদম খালী হৈ থাকে কাৰণে এইটো সময়ত মানে আহ বেছিভাগ আনন্দ উল্লাস ভোজ ভাত এইবিলাক কোৱা নহয় অকল মানে আহ ধৰ্মীয় আচাৰ অনুষ্ঠানহে পতা হয়। ত' সেইকাৰণে এইটো বিহু কঙালী বিহু বুলি কোৱা হয়, আৰু মানে এনেকুৱা ধৰণে মানে ক'ব গলে এইটো কৃষক সকলৰে এটা বিহু কাৰণ এইখিনি সময়ত কৃষক সকলে নিজৰ অঁ ', শস্যৰ উৎপাদন মানে ভাল উৎপাদনৰ কাৰণে ভাল অঁ ফচলৰ কাৰণে ভগৱানৰ ওচৰত মানে স মানে প্ৰাৰ্থনা কৰে আৰু
মই শুনিছো মানে আজিকালি চহৰতো মানে তুলসীৰ তলত তোমাৰ কি চাকি বন্তি জ্বলায় বা ঘৰে ঘৰে মানে অঁ', ঘৰৰ- দুৱাৰৰ ওচৰত চাকি বন্তি জ্বলাই
আৰু এইটো তোমাৰ আহিন, হয়, হয় আৰু এইটো তোমাৰ আহিন মানে আহিন মাহত কাতি মাহত পালন কৰা হয় ন, কঙালী বিহু।
অ', হয়, কাতি মাহত পালন কৰা হয়।
সেইকাৰণে এইটো বিহু কাতি বিহু বুলি কোৱা হয় ন?
হয় হয় ঠিকে কৈছা তুমি। আৰু এনে আ কি বুলি কয় এইটো ভোগালী বিহুৰ বিষয়ে তোমাক অকমান কওঁ তেতিয়াহ'লে।
হয় কোৱাচোন।
অ কাৰণ আ, ভোগালী বিহুতো তুমি জানা এইটো ভোগৰ বিহু সেইকাৰণে আ, ভো ভোগালী বিহু বুলি কোৱা হয়। আ, এইটো মাঘ মাহৰ আগদিনাখন উৰুকা, আ, উৰুকাত আমি সকলোৱে মানে একেলগে ভোজ, ভাত খাওঁ সকলোৱে হাঁহি ধেমালি কৰোঁ, আৰু পিছদিনাই ৰাতিপুৱাই একেলগে গৈ পেলাই মেজি জ্বলাওঁ, মেজিটোতো এনেকুৱা খেৰ অ', কলগছৰ শুকান পাত এ এনেকুৱা বিভিন্ন ধৰণৰ বা, এনেকৈ সজা হয়। তাৰ তেনেকৈ ৰাতিপুৱা উঠি পেলাই গা পা ধুই আহ তাতে আমি মে-মেজিটো জ জ্বলাই পেলাই তাতে পুজা কৰো আৰু আহ তুমিতো জানাই মা মা আহে, কি বুলি কয় এইটো ভোগালী বিহুৰ সময়ত আমাৰ যোনটো পিঠা, লাড়ু এইবিলাক বিভি বিভিন্ন ধৰণৰ বনোৱা হয় আৰু, ত' সেইবিলাকো হয় হয়, ভাল, তুমি খোৱা মানে।
যিহেতু
অ'। ত' এনেকৈয়ে তাতে, মেজিটোত-মেইন আহ মানে মেজিটো ফা মেজিটোত ফাৰ্ছ দিনা মানে জ্বলোৱা দিনাখন তাতে পিঠা, লাৰুবিলাক এনেকৈ দি কেনাই মানে জ্বলোৱা হয়, তাত মানে ফাৰ্ষ্টতে বোলে কয় আৰু মানে এনেকৈ দি পেলাই, জ্বলাই তাতে, সকলোৱে এনেকুৱাই সেৱা কৰে। তুমি কোৱাচোন এনে কি কি জানা তুমি ভোগালী বিহুৰ কথা।
সেই তুমি যি ক'লা, মানে আম চহৰত যেনেকুৱা হয়, কিন্তু গাঁৱত তাত চাগে বহুত ভাল, শুনিছোঁ আৰু মানে আমাৰ মো মোৰ বৰমাহঁতে গাওঁতে থাকে ন, দাদা বিলাকে কৈ থাকে, মানে সেনেকুৱা আৰু মেজ ৰাতিতো তোমাৰ মানে ভোগালীৰ বিহু এইটো মেজিত বনাই কিনে ৰাতিটো ৰাতে থাকে, মানে বহুত তো আনন্দ ৰং-ধেমালি হয়, গান নাচ হয়, তাৰ পিছত তোমাৰ পিছদিনা গা-পা ধুই কিনে মানে মেজিৰ তলত তোমাৰ এই কি কয় মেজি জ্বলাই, আৰু তাতে তুমি চাকি বন্তি জ্বলাই কিনে অগ্নি দেৱতাক সেৱা কৰে, আৰু তাৰপিছত ছত বহুত ধৰণৰ আৰু পিঠা, লাৰু, জলপান এনেকৈ খোৱা হয়, আৰু সেই দিনা তোমাৰ মেলা চাগে বিহু ভোগালী বিহু দিনা মেলা বিলাক হয়।
উম কৈছা কাৰণ এতিয়াও চাবা বিহুতো আমাৰ অসমীয়া। মানুহৰ বাবে বহুত মানে এটা গৌৰৱৰ হেৰি দিয়াচোন কাৰণ সকলো অসমীয়া মানুহে এইটো পালন কৰে আৰু অকল অসমীয়া বুলিয়ে নহয় আমাৰ এতিয়াতো জানাই অসমত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে ত বিভিন্ন এনেকুৱা ট্ৰাইবেল মানুহ বিলাকেও পালন কৰে আজিকালি বিহুতো, কাৰণ আৰু এটা কথা যে ধনী দুখ দুখীয়া আহ ধনী দুখীয়া ডাঙৰ সৰু সকলো মানুহ একেলগে মানে এই উৎসৱটো পালন কৰে কাৰণ বিহুটো মানে অসমীয়া মানুহৰ বাবে এটা গৌৰৱ আৰু।
হয় মানে বিহু অসমৰ প্ৰাণ গৌৰৱৰ কথা হয়।
উম, সেইটোৱে।
আৰু বিহুৰ দিনাত যোনতো বিহুৱান দিয়াটোতো আৰু মহত্বপূৰ্ণ হয়।
হয়, এইটো আমাৰ বেছি ৰঙালী বিহুৰ দিনা পালন কৰা হয়। কাৰণ এইটো বছৰৰ আৰম্ভণি হয়, ন' ৰঙালী বিহুটো।
অ'।
উম আৰু আমি এ, মানে এতিয়াতো চাবা চহৰৰ বেছিভাগ ল'ৰা ছোৱালী মানে এইবিলাক বিহুৰ কথা নাজানিবও পাৰে ত মোৰ মতে এইবিলাক ডাঙৰ বিলাকৰ দায়িত ত যে আমি আমাৰ নতুন প্ৰজন্মক আমাৰ আ মানে বাপতি সাহন বিহুত টো বিষয়ে সকলো কথা জনাব লাগে, এনেদৰে ব্যস্ততাৰ মাজত হ'লেও এব এবাৰ হ'লেও এনেকৈ গাঁৱত যাব লাগে আৰু নতুন প্ৰজন্মক লৈ পেলাই।
হয় আৰু আজিকালি বিহু বিলাক বহুত মানে কি কয় তোমাৰ বাহিৰৰ পৰাও বিহু বিলাক চাবলৈ আহে, মানে বাহিৰৰ মানুহ বিলাকে বিহু অসমৰ বিহু চাবলে আহে বা আজিকালি বাহিৰতো মানে বিহু এইটো তুমি মানে ইয়াতে তোমাৰ কি কয় অ', নৰেন্দ্ৰ মোদীও বিহু চাবৰ কাৰণে অসমলৈ আহে, হয়নে নহয় কোৱাচোন?
হয়, সেইটোয়েটো সেইকাৰণে এইটো সেইকাৰণে আমাৰ অসমীয়া বিলাকৰ এইটো মানে দায়ি ত' যে, আমি আমাৰ বিহুতোক একদম সন্মানেৰে আদৰেৰে মানে বছৰে, বছৰে এনেকৈ পা পালন কৰিবলৈ আগবঢ়াই যাব লাগে।
হয়, আৰু যেতিয়া পথাৰত হুচৰি দল হয়, বা হুচৰি মাৰে তেতিয়াটো আৰু বহুত ভা ভাল লাগে, মানে মোক কৈ থাকে ন' গাঁৱত এনেকুৱা পথাৰত মানে হুচৰিবিলাকে মানে ডে-ডেকা গাভৰুবিলাকে যেতিয়া হুঁচৰি দল পাতে বা নাচে মানে পেঁপা, গগনা ঢোলবিলাকৰ মাত শুনিয়ে বহুত ভাল লাগে আৰ।
এ সেটো এটো বাৰু তোমাৰ লগত এনেকে আজি বিহু বিহুৰ কথা পাতি একদম ভাল লাগ গিল দিয়া তুমিও বহুতখিনি ক'লা আৰু ভাল লাগিল।
নগৰীকা আৰু কিছুমান কথা জানিব পাৰিলো আজি।
হয় হয় দিয়া তেতিয়া হ'লে আজি ৰাখিছো, উম দিয়া।